কি কৰিছ?
ভাতকেইটা খাই উঠিছো ।তই
মই এই ভাত কিটা খাই পেলাই এনেই ৰাস্তাত আছোঁহি।
অ তোমাৰ খবৰ খাতি?
খবৰ খাতি মোৰ ভালেই তোৰ ক।
ময়ো আছো আৰু যেনতেন।
গা ছা বেয়া নেকি?
এ গাচা বেয়া নহয় এইবোৰ এই একজাম এদাই হৈছেহে শান্তি অকমান উশাহটো লৈছোহেও।
তোমাৰ পৰীক্ষা আকৌ ইণ্টাৰচিপ আৰম্ভ নহব জানো।
হ'ব এতিয়া মাজত তাকো মাথো পাঁচদিন পাঁচদিন শান্তিয়ে থাকিবলৈ পাম আৰু।
খাই লৈ ই নতে
তাকেহে না বাদ বাদ বাকী হেৰি কচোন। এইটো ঘৰ খবৰ খাতি।
ঘৰৰ খবৰ পাতি ভালেই দেউতা ভাকৰ গা ভাল নহয় আজ টেবলেট মেডিচিন এনেকা আনি দিছোঁহে।
কি হৈছিলে?
এই জ্বৰ মাথা বিষ হৈ আছে আজি তিনি চাৰিদিন মানৰ পৰা
আহ
অলপ অলপ হৈ আছিলে আজি বেছিকে গা বেয়া লাগিছে বোলে।
অ হয় নি।
তাৰপৰা মেডিচিন আনি মেলি দিলোঁ আৰু।
অ অ তাৰাপা এতিয়া ভাত চাত ভালকে খাইছেনে?
খোৱা বোৱা কৰিছে বাৰু।
অ তোমাৰ মা ঠিকে আছে নে?
মা ঠিকে আছে ঠিকে আছে।
অ মামাৰ ঘৰলৈ অহা নাই নি ত মামাৰ ঘৰলৈ অহা নাই নি।
গৈছিলো পহখিনি কেতিয়া গৈছিলো মায়ে মই।
আহ
তাৰপা এতিয়া আকৌ যোৱা নাই। ভাত কিহে খালি?
ভাত হেৰি পাপ পা যোগ আ দিবলৈ গৈছিলে।
আহ।
তাৰ পৰা তাতে মাছ পালে।
আচ্ছা।
তহঁতি কিহে খালি?
আমাৰো সেই আলহী আছে কাৰণে মাছ কিনি আনিলো মই।
অ আলহী আহিছে।
আলহী আহিছে মাৰ আৰ মাহী হপাই।
অ অ তাৰপা হেৰি আৰু তন্ত হৈ ফালে মাছ। নোলায় নি এনেকে হেৰি কৰিবলে ৰাতি যোৰ কৰিবলে।
নদী এখন আছে হ'লেও ইমান নোলাই মাছ মানে
হেল্ল' অ মই শুনি আছো ক
এই ফিচাইত মানুহৰ মাছ আছে
এ শুনিছানে নাই
শুনি আছোঁ মই
অ তহঁতৰ বোলো মা মাছ নোলাই নি এনেকে যো কাটিবলে
ওলাই মানে সেইটো চবৰে ফিচাই হি আছে ন
উম উম
দগানে মানে চবে প্ৰায় ফিচাৰী হেৰিয়ে খায়
অ অ
আমাৰ মানে পুখুৰীতো পানীবোৰ শুকাই গৈছে গুচি যায় সোনকালে
অহ
সেইটো কাৰণে আমাৰ মাছ মানে কিনিবলগীয়া হয়গে
ঘৰৰ মা মাছ দিয়েন নে
মাছ জিৰোৱা হয় কিন্তু সোনকালে পানীটো শুকাই যায় ন
অহ
সেইকাৰণে মানে সোনকালে মাছটো খাই দিবলগীয়া হয়।
অ আমাৰ আকৌ মাছ দিয়াব নোৱাৰি মাছ দিয়ালে মানে তোৰ এই বাৰিষা কালত সেইবোৰ গুচি যায় মাছ বোৰ গুচি যায়
অহতহঁতৰ সেই এনেকুৱা খাল মানে তোৰ পুখুৰীৰ বা মানে এনেকুৱা লো আছে চাগে।
অ লো আছে অ সেইটো কাৰণে মানে আমাৰ মাছ দেই কৰিব নোৱাৰি।
অ তেতিয়া তই বনৰীয়া মাছকে ধৰি পেলাই খাব পাৰ।
উম আমাৰ সেনেকেইমাৰ এতিয়া হেৰি এই অলপ কেইদিনমানৰ আগত যে বৰষুণ যে বহুত যে হৈছিলে
অ
যেতিয়া সৰু সৰু মাছ ধেৰ ধৰি আনিছিলে চেপাত পাতিছিলে আধা চেপা মানকে লাগিছিলে।
অহ
ধে মাছ ওলোৱাাতটো ওলাই সেইবোৰ মাছেই তেনেকে খাই থকা হয় আৱ
তইতো ঘৰত নাথাকৈ আকৌ মাছ খাবলৈ পাৱনে নাপাৱ
উ পাও পাও কেতিয়াবা ইয়াৰ পৰা যদি কোনোবা যায় নহয় দি দিপথাই
অ ইয়াৰ পৰা তহঁতে বস্তু পাতিবোৰ কেনেকে নিয়?
বস্তু পাতি মানে মই বেলেগ বস্তু নিব দৰকাৰ নাই নহয় তোৰ হেৰিহে কেতিয়াবা হেৰি নেমু চেমু কিবা কিবি এনেকে খাবলৈ আচাৰ এইবোৰহে নিওঁ
অ তহঁতো সেইৰি তাৰ পৰাই দিয়েই
তাপা দিয়ে অ খোৱা বোৱা
অ মাহেকত কিমান লয় তহঁতৰ?
আমাৰ মাহেকত হেৰি চাৰি হেজাৰ পাঁচশ
অ মানে চাৰি হেজাৰ পাঁচশ বৰ বাদ দি আছ
বৰবাদ নে বৰ বেয়াকে বৰবাদ দি আছো আৰু জানো দিয়া লাষ্টত কি ওলাইগে।
এনেই খাইহে আছো ন খাই বৈ পেলাই তাত শুইহে আছো আৰু কামটো নাই বেলেগ।
একোৱয়ে ন কান্দো ৰাতিপুৱা শুই উঠি হাত ভৰি কেতা
সেয়াহে পঢ়া শুনাত নায়েই।
সঁচাকে নাইকিয়া হ'ল আকৌ পঢ়া শুনা যে। তাৰপা হেৰি এই টো কি বুলি কয় চিনেমা চাইছগে নি?
অঁ তোৰ পঢ়াৰ কথা কথা পঢ়াৰ কথা সুধিছোঁ তই চিনেমা চোৱাৰ কথা কৈছ।
নহয় এতিয়া যে সেই চিনেমা এখন উলিয়াইছে অসমীয়া চাইছ গে নে?
নাই চোৱা পইচা নাই।
হ মই আকৌ পৰীক্ষাৰ মাজতে দুবাৰ চালোগে।
একেখন মুভিকে দুবাই চাইছ।
অ দুবাৰ চালোগে।
বা ঠিকে আছে তহঁতেই দিন আৰু তহঁতে চা আমি মানে অসমীয়া ফিল্মতকে মানে হলিউড বলিউডত বেছি ধান্দা।
ত কি কি চাইছ সে হলিউড বলিউডৰ?
ত' হলীউডতো মেক্সিমাম চাইছোঁ আজিকালিতো হলীউডতো মানে কি হয় হলীউডৰ বেছিকৈ ফিল্মতকৈ বেছি চিৰিজ বনায় ন।
আহ গম পাইছো আহ।
ত ত চিৰিজটো এখন এখন চিৰিজ মোটামুটি মানে এভাৰেজ চিৰিজটো পঞ্চাছ ঘণ্টা ষাঠি ঘণ্টা এনেকৈ থাকে।
উম।
ত' তেনেকৈ এখন এখন চিৰিজ লৈ লওঁ তোৰ এক মাহত দুখনমান চি ছিৰিজ গুচি যায় মানে তেনেকৈ চাওঁ আৰু।
উম উম।
বাকী এতিয়াতো ভাইকিং চাইছোঁ ভাইকিং ছবি।
ভাই কিংছ।
ভাইকিংছ।
অ মাকৌ এইবোৰ হলিউডৰ মই চাই পোৱা নাই আকো আজিলৈকে।
অ এ হলিউডৰ মানে চাবলে ভাল। কিন্তু সেই কালচাৰটো অলপ বেলেগ যে সিহঁতৰ।
আহ সেইটো কাৰনে অ।
সেইকাৰণে মানে আমাৰ মানুহকে চাবলৈ বেয়া পায় আৰু যিখিনিয়ে এবাৰ ধৰক তাৰ মানে তাত মানে কাহিনী আৰু অৰিজিনেলিটিটোত ফ'কাছ কৰে বেছিকৈ।
উম উম।
আমাৰ ইয়াত ধৰ সংস্কৃতি কিবা কিবি সেইখিনিৰ ওপ লাগি থাকিলে। তাক তাৰ যিটো তাৰ কালচাৰটোতো সিহঁতৰ বেলেগ ন?
আহ হ আহ।
গতিকে মানে সিহঁতৰ কালচাৰত মানে আৰু মই যিমানকেইখন এতিয়ালৈকে ধৰ মুভি চাইছো। আমাৰ এতিয়া যিবোৰ বলিউডত মুভি বনাই এটা ঘোঁচা মাৰিলে তোৰ দুই তিনি কিলোমিটাৰ গুচি যায়।
সেইটো হয় বাৰু অ।
কিন্তু তোৰ হলিউডৰ ফিল্মবুকত মানে তেনেকুৱা নহয় তই এটা চৰ মাৰিলে সি ধৰ খুব বেছি বেছি মূৰটো ঘূৰাব।
উম।
তাত মানে বস্তুবোৰ সঁচা কাহিনীও মানে ৰিয়েলিটিটো দেখুৱায়।
এতিয়া আমাৰ অসমীয়াতো তেনেকুৱাকৈ পেলালে নহয় গম প নে?
অসমীয়াটো ঘুচিয়া আৰু উই যায় ন?
অ তই হেৰিখন চাইছ নে জানো ৰুদ্ৰখন চাইছিলি নাই?
নাই চোৱা।
ই ৰুদ্ৰৰ ফাইটিংটো চাব লাগিছে ৰবি শৰ্মাটোৰ ফাইটিং চোৱা হলে ক'লিহেঁতেন। গোটেই বলিউডৰ মানে একদম ফাইটিং আনি মেলি ৰুদ্ৰতে দি দিলে নেকি
এই ৰ'দ্ৰখনৰ আকৌ মাজতে ওলাইছিলে নহয় হেৰি চুৰ কৰিছে বুলি কিবা চিন চুৰ কৰিছে বুলি বেলেগ হেলিকপটাৰ কিবা শ্বুট এটা নাই জানো?
অ কিবা এটা মইও শুনিছিলো অ
সেই হেলিকপ্টাৰ শ্বুটটো বেলেগ এখন ফিল্মতো আছিলে সবায়
অ তাৰ পৰা আকৌ এতিয়া যে যিখন যে এইখন চিনেমাখন যে চুপা চুপিখন যে তোৰ সেইখনতো মানে ফাইটিং সমমৰ। মানে কি ফায়ৰিং কৰিছা।
উৰি উৰি যায় নেকি।
যাব লাগে আও সেইবোৰ হে।
মই সেই অসমীয়া ফিলিমবোৰ অসমীয়া আৰু বলিউডৰ ফিলিমবোৰ মানে দোকণে নাচাওঁ সিহঁতে মানে পূৰা উইৰি ঘুচিয়ায় পূৰা উইই।
এ অ এবাৰ মাৰিবলৈহে। উৰি গুচি যায়।
বহি। সেইকাৰণে মানে এইবোৰ নাচাওঁ আমি এই মানে তোক। কি হয় ফিলি্ম যিবিলাকে বেছিকৈ চাই ন সিহঁতেতোৰ এইবোৰ হলিউড বলিউডতকে কিন্তু আমাৰ ইণ্ডিয়াৰ চাউথৰ ফিলি্ম বেষ্ট।
মু -মু -মু। চাউডৰ ফিলিম ভাল। পাওঁ দেই।
এতিয়া চাউথ হোৱাটো ৰিচেণ্ট যে কান্তাৰা যিখন ওলাইছিলে।
অহ অহ অহ।
এখন নেক্সট লেভেল ফিল্ম বনিছে। গতিকে সেই। তেনেকুৱা যদি ফিল্ম যদি আহে। তেনেকৈ ধৰক ফিল্ম ইণ্ডাষ্ট্ৰিটোও ধুনাকৈ ছলি থাকে।
উম সেইটোৱে।
আৰু তাতকৈও ডাঙৰ কথাটো কি গম পোৱা নাই।
কি।
এতিয়া মই মানে বাটত খোজকাঢ়িছোঁ নহয় মহে মোৰ গোটেই ভুৰি অৱস্থা বেয়া কৰি দিছে।
এই মহ বা জীৱন। মানে শেষ হৈ পৰি যগা আকৌতো ৰবই নোৱাৰি।
এনেকুৱা ম একদম কোনোবাইজনে একদম আহিছে আহি পেলাই। পূৰাই এপালে এৰি দিছে জাহ। আজি ৰাতি তহঁতে। আট ঘৰ মানুহবোৰক খা খাইেলাই পোৱা। পেটফুল দি গৈ যা।
হেৰিয় নহ চাবিচোন সি ম একদম খাই থকা যে একদম হে যে পেটটো একদম কি হেৰি হৈ থকা মৌৰটো মাৰিও ভাল লাগে আকৌ।
সেই মাৰি ভাল লাগে মানে তই মাৰি দিলেতো তেজটো ফিজিকেমে এবাক।
তেনে আমাৰ লগৰ এটাই ষ্টেটাচ লগাইছে কি আমাৰ সনে লগৰ এটাই। কি লগাইছে শুনিবি দেই মানে এনেকে ষ্টেটাচ দিছে মহহো বিশটা মাৰিছে কৈছে আজি দিনটো হাজিৰা।
অ বঢ়িয়া কথা।
বিছটাম ম মই। আজি দিনটো ভাজি।
নহয় এই মহুৰ মানে অত্যাচাৰটো চূড়ান্ত পৰ্যায়ত চলিছে।
এই বহুত মহ ওলাইছে এইব কৈছ নহয়।
এই চব এই গৰমৰ কাৰণে গৰমত মানে গোটেই, মানে মহ'বুকে জেনেৰেলি ক'ত পানী পায় মানে, কণী পাৰে পানীতেতো কণী পাৰে নহ'লে। তেৰগেলা পানীবুকত আৰু যেতিয়াই। এই গৰমটো যেতিয়া দিবলৈ লৈছে, সেই পানীখিনি মানে। শুকাবলৈ আৰম্ভ কৰিছে ন।
উম উম।
তেতিয়া মানে যিখিনি কণী আছিলে কণীখিনি ফুটি গৈছে আৰু এনেকুৱা ম'ৰ জন্ম হৈছে তো সেই আঠুৱা ফুটা মাজেদিও সোমায় মানে একদম। দুখন তিনিখন আঁঠুৱা একেলগে তৰিলেহে শান্তি হ'ব।
এই কথা এটা গম পা আমাৰ মানে আমি এতিয়া আমাৰ হোষ্টেলৰ তাত থকা মহ বোৰ ইয়াৰ মহ মাজত পাৰ্থক্য আছেো ইয়াৰ ম বোৱা একদম। ক'ল আগতে ন তাৰ মহবোৰ ম। গ। দেখিলে ঘিন লগা।
এই ত হেটো আকৌ, সিহঁত যিটো পৰিৱেশত থাকে মানে।
অ।
সেই পৰিৱেশটোৰ লগত মানে, এতিয়া আমাৰ ইয়াৰ মহবোৰ একদম পৰিষ্কাৰ পৰিছন্নকে থকা ম।
আহ।
দেখিলে মৰম লগা মানে গমাইছ। কিন্তু তহঁতৰ সেত। টাৱনীয়া জেগা মানে ফাপৰে ধৰা মোক সেইকেইটা।
উম এই বহু এই অ অসভ্য মানে তু আমাৰ এইকেইটাতো কামুৰিলে। খজোৱা। সেইকেইটা মানে তোৰ চি কটা এই গোটেই ৰাতিতো বহি থাকিব লাগিব নেকি? কামোৱাৰ পিছত।
জুতি লয় নেকি?
অ তোৰ মানে মহটো অকমানি, তোৰ কাম। তাৰমানে বহুত ডাঙৰ আৰু।
মানে ত সৰু, সৰু সৰু মহ ন।
আহ।
এইবোৰ ভালকৈ থাকিবি দেই এইটো মই সিদিনাখন এটা নিউজত পাইছোঁ, আমাৰ অঞ্চললে এটা এনকেফেলাইটিছ হৈ পেলাই মৰিছে।
ক ক কৰ মানুহ।
এই আমাৰ অঞ্চলেই হয়, ত ইফালে এই তেনুৱালীফালে।
অ হয়।
এনকেফেলাইটিছ হৈ পেলাই মৰিছে, আৰু কি আমাৰ ডিষ্ট্ৰিকতে দুটা মৰিছে নেকি জানো।
আহ।
এনকেফেলাইটিছ কিন্তু অকল এনকেফেলাইটিছ নহয়, সিহঁতৰ ইমিউনিটি চিষ্টেমটো বেয়া আছিলে ন'।
সেইটোৱে অ', এ, ' বৰ মানে, আমাৰ তাৰ মোৰ খিনি যে বহুত লেতেৰা জেগা মোৰ সেতু গম পাও নে নাই।
হয়, তহঁতৰ সেইবোৰ কিমান লেতে -লতেৰা জেগাত চাগে কণী পাৰিছে ঠিক নাই।
সেইটোৱে। বাদ দে আৰু মোৰ